হেল্ল', শুনিছো, শুনিছো। এয়া উঠি মেলি চ চাহ খাব লৈছোঁ আও।
অ', আজি কলেজ আছে নে?
আছে, আছে। ঘৰতে নে?
ঘৰতে আছো।
অ', বাকী ভাল নহয়।
উম, ভালেই।
উম, উম।
তই ফোন কৰি আছিলি কিবা।
অ', ফোন কৰিছিলোঁ কালি।
অ', মই আকৌ এই কালি ৰাতি শুলো সিমান সময়লৈ উম, কচোন কি কথা?
এ, কথা এটা শুনিছোঁ।
কি ভাবিছ?
এই, মানে আমি সকলো মানে ফুৰিব যাব পাৰো ন শিৱসাগৰ?
অ', তই যে, মোক যে, এদিন যে, কৈছিলি? তীৰ্থ ভ্ৰমণৰ কথাটো
অ', সেইটো।
অ', পৰা যায় মই সেই তেতিয়া পাতিছিলোঁ বাৰু কথা দুই এজনৰ সৈতে ডাঙৰ মানুহ। গাঁৱৰ মানুহখিনি বাৰু সাজু আছে। খালী ব্যৱস্থাটো কৰিবলৈ কৈছে আমাক আৰু কেনেক কে যোৱা হ'ব, কলৈ, কলৈ যোৱা হ'ব এইখিনি
অ', অ', এইটো যাতায়তৰ ব্যৱস্থাতো কথা আছে।
অ', যাতায়তৰ তাৰপিছত আৰু তাত খোৱা মেলা মানে সকলো ব্যৱস্থাটো আমাকে কৰিবলৈ কৈছে মানে এতিয়া এ, বয়োজেষ্ঠ কেইজনে মানে নোৱাৰে এতিয়া আগৰ দৰে আমাক সেই পৰাম দিব আৰু আমি ঠিক কৰিলেই হ'ল, আৰু হিচাপ নিকাচ কৰিবলৈ কৈছে।
শিৱসাগৰ গ'লে কেনেকুৱা হ'ব?
শিৱসাগৰ বেয়া নহ'ব, কাৰণ শিৱসাগৰ গ'লেতো তাত থকা ৰংঘৰ
তলাতল।
তলাতল ঘৰ, তাৰপিছতে জয়দৌল, শিৱদৌল সেইখিনি চাব পাব ন'। তাৰপিছতে আৰু, আৰু লগতে হেৰিও নোৱাৰে জানো সেইটো তোৰ, আঠখিলীয়া নামঘৰ।
অ', এইটোও পাৰিব।
অ'। তেনেকুৱা কিবাটাও যে আছে শিৱসাগৰৰ ফালে অ পৰা যায় দেই।
এ এই জুলাই গৰম বন্ধতে কৰিলে ভাল হ'ব তেতিয়া সকলো আজৰিও হৈ থাকিব।
অ' তাৰপা লৰা ছোৱালী খিনিও আজৰি হৈ থাকিব
অ' বিদ্যালয় কলেজত কৰা মানে শিক্ষকসকলো আজৰি হৈ থাকিব।
অ 'ভাল হ'ব পৰা যায়।
উম।
তাকে মই পৰা। হেৰিয়া এই
তাৰিখতো মাজলৈ কৰিলেই হ'ল।
মাজলে।
অ'
অ - অ - অ - অ হয় অ'
কিন্তু গৰমটোলে চাই এ চি বাছ লাগিবই গম পাইছনে।
অ' লগাটো লাগিব।
মানে তোৰ এনেকুৱা আমাৰ নৰ্মেল বাছত পৰা নহ'ব। ঠিক গৰম হৈছে নহয়।
অ' সেইটো হয় বাৰু
অ' গতিকে এ চি বাছ লাগিবই
চিনাকি এখন আছে।
আছে।
অ' এখন আছে
অ' তেতিয়া হ'ব আৰু তেতিয়াহলে বাছৰ ইমান চিন্তা নাই অলপ ডাঙৰ বাছ নে
ডাঙৰে হয় এই বিজয়াখন যে এখন চিনাকি।
তেতিয়াহ'লে হ'ব বিজয়াখন ডাঙৰে।
পঞ্চাশ জন মান যাব। পৰা হ'ব ন তাত।
অ ' পঞ্চল্লিশ পঞ্চাশ জন আৰামত হব
অ' হৈ যাব আৰু যদি তাতকে বেছি হয় আমাৰ ব্যক্তিগত গাড়ী দুখনমানান লৈ ললেও হ'ল ন।
অ' ব্যক্তিগত লৈ ললে
অ' পৰা যায় আৰু এ মানে
বহুত ধুনীয়া ধুনীয়া জেগা আছে ন'।
আৰু আমি এতিয়া, শিৱসাগৰৰ কথা পাতোতে এনেও বয়োজেষ্ঠ কেইজন মানে আৰু কিছুমান পৰামৰ্শ দিব নহয়, আমুকত আমুকত সোমাই আহিবি। বুলি, অ', তেতিয়া মানে অলপ জেগাও বাঢ়িব
উম।
আৰু আৰু এটা আছে গম পাইছ নাই লকেচন। এই বৰদোৱা তালেও যাব পাৰি, শিৱসাগৰ নগৈ।
অ', ব-বৰদোৱাও ভাল দেই। বৰদোৱা যোনখন নতুনকে মানে বনালে সেইখন মানে বহুত লোক চাবলৈ দূৰ দূৰণিৰ পা। আৰু বহুত ধুনিয়াকে বনাই আছে যে, সেইকাৰণে বহুত মানুহো হৈছে।
অ', হেইয়া
মানে
হেই চচিয়েল মিডিয়াত দেখি থাকো নহয়। ডাঙৰ ডাঙৰ খুল ফুল দুটা যে আছে
অ', অ', সেই দুটা আছে।
আহ, তাৰ পৰা মূৰ্তি ঢেৰ আছে, তেনেকুৱা ধেৰ ফটো দেখি থাকো।
অ' মইয়ো দেখিছো।
অ', তালেও যাব পাৰি। তাৰপিছত ওচৰতে ওচৰতে মৃত্যুঞ্জয় মন্দিৰ আছে।
মৃত্যুঞ্জয় চাই, ঘূৰি আহোঁতেটো তেজপুৰখন পায়েই।
তেজপুৰ পাই যায় ত' প্ৰয়োজন হ'লে তেজপুৰ বিশ্ববিদ্যায়লয়তো সোমাব পাৰি। উম, হয় আৰু যদি তাতকৈও সময় থাকে বা দুদিনীয়াকে যাওঁ
অ'
তেতিয়াহ'লে এইফালে সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈও গুচি যাব পাৰি জাননে?
অ', সেই ঠাইতো এক চাব লাগে।
অ', মানে তোক গাঁৱৰ বহু কেইজনে এতিয়ালৈকে তালৈ যোৱাই নাই।
অ', জুবিন ক্ষেত্ৰ চাবলৈ
অ', গতিকে কৈ আছে গতিকে সুবিধাটো পালে তেওঁলোক যাব মানে।
অ', অ'। এ, জেগাকেইটা ভাল পাব দেই। যোনকেইটাৰ কথা ভাবিছোঁ।
অ', তোৰ শিৱসাগৰলৈ গ'লে যেনিবা শিৱসাগৰৰ ওচৰে পাজৰে মঠ, মন্দিৰ তাপা সেই আঠখেলীয়া নামঘৰ আকৌ তোৰ এ, মানে ৰজা দিনৰ বস্তু খিনিয়ে দেখিম। আৰু বৰদোৱালে গ'লে যেনিবা এতিয়া বস্তু খিনি দেখিম এতিয়া যোনবোৰ বনাইছে নতুন, নতুনকে উম।
দুইটা জেগাই ভাল।
অ', বেয়া নহয় পাৰি।
তাকে মানুহে এতিয়া কোন, কোন যায় সেই কথাটো উলি-সুধিব লাগিব।
আৰু বেছিভাগ মানুহে কোনটো জেগালৈ যোৱাটো বিচাৰে
অ', সেইটো কথা সুধি মেলি
গাড়ীখনৰ লগতো পাতিব লাগিব, অহ, তই অকমান দাম দ কৰিবি কম-কমত কৰিবলৈ চাবি।
উম, উম। চৈধ্য হাজাৰ মান চাগে ক'ব। কোৱাটো ক'ব
ক'ব, কোৱা দাম, কোৱা দামত তই মান্তি ন'হবি।
অ', নহওঁ বাৰু অলপ কমাম।
কমাবলৈ চাবি অ'
ন, অলপ বেছি লয়ে এই নৰ্মেলতকে।
অ', বেছিতো বাৰু ল'বই।
উম। হ'ব মই সেইটোৰ লগত পাতিম
আমি অকল দামটোলে চালে নহ'ব, এই বৰ্তমান গৰম যিটো পৰিছে
মানুহসকলৰ স্বাস্থ্য, স-মানুহসকলৰ স্বাচ চব ল'ৰা ছোৱালীৰ কথা আছে।
আছে অ', সেইবোৰ তাৰ উপৰিতো আ, আমিতো বাটত যাওঁ কোনোবা এখন হোটেল বন্দবস্ত কৰি থ'ব লাগিব আগতীয়াকে।
অ', হোটেলটো হয়
অ', তো ৰাতিপুৱাতে লঘু আহাৰ এটা ব্যৱস্থা কৰিব লাগিব।
উম, দুপৰীয়াটো আমি বনাই মেলিয়ে খাব পাৰিম।
দুপৰীয়া বাৰু তেতিয়া বনাই মেলি খাব পাৰিম।
আহোতো, আকৌ লঘু আহাৰ
অ', আহোঁতেও লঘু আহাৰ কিবা এটা।
একেখন হোটেললকে কৰিলে হ'ল যদি শিৱসাগৰ যাওঁ সেইটো চাই এখন চাই সুধিব লাগিব
অ', আৰু এই, এতিয়া ব-বৰদোৱা ফালে গ'লে, তোৰ তেজপুৰত বা নগাঁওতে।
অঁ, তেযপোৰ পাই
অ' সেইটো, তাপা, হেৰি নহলে লগোৱাটো পেকট লাঞ্চ টাইপত আমি বনাই দিব পাৰো, জানা নাই?
অঁ সেইটোও ভাল হব দেই, তেতিয়া ভাল, সময়ত মানে গাড়ী দাড়ী দি দিব পৰা হ'ব।
অ' তেতিয়া ব্ৰেড দিম তাৰপা কল
অ' ক হ'ল ব্ৰেড ক্ৰ্ৰীম দি দিলেও
অ' ৰাতিবা আৰু মানুহবোৰে মানে, এনেকুৱা দূৰলে যাওঁতে টিফিন এটা লগত লৈয়ে যায়
অ' সেইটো দেখুৱাইছো বাৰু দে
গতিকে
সেইটো ই ইমান কথা নাই হলেও কৰ্তব্যটো কৰিব লাগিব।
অ' কৰ্তব্যটো কৰিব লাগিব।
আৰু গাঁওৰ মানুহ খিনিৰ লগত পাতিবা, গাড়ীখনৰ লগত পতাৰ পিছত মই জনাম মানে, কেনেকে হেৰিতটো ল'ব লাগে
ঠিক আছে। নহলে গাঁৱৰ হোৱাটছআপ গ্ৰ গ্ৰুপতে মেছেজ এটা দি দিম।
অঁ-অঁ বৰদোৱা চাইদ গ'লে চাগে ছশ সাতশ ল'ব লাগিব।
ছয় সাতশ ল'ব লাগিব।
উ' এইফালে শিৱসাগৰ গলে অলপ বেছি হ'ব
উ' এ নশ হেজাৰ হ'ব।
সহটো দূৰো আছে
অ' আৰু মোৰ মতে প্ৰথম গাড়ীখনৰ লগত পতাৰ পিছতহে, পইচাটো ঠিক কৰাতটো
ভাল ব অঁ মানুহক কেইজন যায় সেইটো ফিক্স কৰিব লাগিব।
অঁ ন' মানুহটোোতো ওলাই যাব
উম।
গম পাইছ, অকল আমাৰ গাঁও নহয় বেলেগ গাঁওও যাব পাৰিব।
মই তেতিয়া আহ বাচ লাগি
অঁ, সেইটো ভালহে, মানুহ গলে অসুবিধা নহয়, পইচাটো মিলি থাকিব, বাছ আৰু এখন ল'ব লাগিব যেনিবা।
অঁহ।
আৰু তোৰ সৰু ল'ৰা ছোৱালী পৰা আধা পইচাকে লৈ
হৰু লৰাছোৱালি নললোও হব নি, মাক হতৰ লগত ধৰি দিয়া
এ নহয়, সৰু ম, সৰু মানে মই সেই চৈধ্ পোধ বছৰীয়া কথাই কৈছো।
অঁ-অঁ, তেহেঁতৰ ল'ব লাগিব।
অঁ, সিহঁত বোৱা আধা পইচা কৰিলেও ধৰি লও, ওলাব, যথেষ্ট খিনি ল'ৰা ছোৱালী ওলাব।
অঁ বহুত চাব।
ওম'
অ ত ভালেই হ'ব তেতিয়া বো
অ ভালে
উম, হেইটোৱে সকলো যাবয়ো পাৰিব চাবলৈয়ো পাৰিব। তেতিয়া ভালকে কথা চথাটো পাতিবা
অ', ঠিক আছে মই পাতি তোক মই জনাম। তই গাড়ী, গাড়ীখনৰ লগত পাতিবি
মই গাড়ীখনৰ পাতি তোমাক বাৰু ৰাতিলৈ জনাম।
অ', হ'ব তেন্তে দে এতিয়া।